কিন্তুটোটো বলা
অ ঠিক আছে দিয়া
অ' অ' তুমি কেতিয়াবা দূৰ্গা পুজা পেণ্ডেল চাবলৈ গৈছিলা নেকি? যদি গৈছিলা কোনটো তোমাৰ চবতকে বেছি ভাল লাগিছিল?
মই বহুত পেডেলছ আহ চাবলৈ গৈছিলো তাৰ পৰা গোটেখিনিয়ে বেলেগ চ খিনি ধুনীয়াকে সজোৱা আছিল ত' গোটেইখিনিয়ে চাই ভাল লাগিছে।
অ অ ভালেই ভালে দিয়া
দুূৰ্গা পূজাৰ কি কি বস্তু তোমাৰ যে ভাল লাগে
দুৰ্গা পূজাৰ মোৰতো চবতকে বেছি ভাল লগা বস্তু হ'লটো জেলেপী। জেলেপী খাই ভাল লাগে। মই দুৰ্গা পুজা তই আহিলে প্ৰত্যেক দুৰ্গা পুজাতে মই জেলেপী হাউৰে তোমাৰ দুৰ্গা পূজাত তোমালোকৰ দুূৰ্গা পূজা কেনেকৈ পালন কৰে কোৱাচোন বাৰু?
আমাৰ ইয়াতে দুূৰ্গা পূজা বহুত ধুম ধামেৰে পালন কৰে হয় আৰু ইয়াতে পেণ্ডেলৰ পৰা ইমান ধুনীয়া ডেকৰেচন হয়। খানাৰ পৰা ইমান ভাল
অ'
ত' তেনেকেই আমাৰ ইয়াত দুূৰ্গা পূজা পালন কৰা হয়
আচ্ছা-আচ্ছা দিয়া-দিয়া ভালে-ভালে
দুূৰ্গা পূজাৰ সময়ত তুমি কি খাই ভাল পোৱা
সৰু ল'ৰা টাইমতো মই চবতকে বেছি জেলেপীটোৱে খাই ভাল পাওঁ। জেলেপী কাম দুৰ্গা ক'বলৈ গ'লে প্ৰত্যেক দোকানে দোকানে জেলেপী জেলেপীয়ে বনায় ত প্ৰায় প্ৰায়বোৰ দোকানে মানে জেলেপীটো বনাইয়ে আৰু দুৰ্গা পুজা আহিলেই বনোৱা যায় উম হম তোমাৰ চবতকে দুূৰ্গা পূজাৰ কিবা স্মৃতি এটা কোৱাচোন মোক?
মই অ দুৰ্গা পূজা মা দেউতাৰ লগ ত আহ বহুত ৰাতি দেৰিলৈকে চাওঁ সেইটো মানে এটা মোৰ মানে ভাল এটা মেমৰি আৰু
আহ আচ্ছা- আচ্ছা আনে
অ তুমি এক ৰাতি বহুত পেণ্ডেল চাবলৈ ভাল পোৱা নে কম পেণ্ডেলত বেছি সময় কটাবলৈ ভাল পোৱা?
মই তোৰ মানে বহুত বেছি পেণ্ডেল চাই ভাল পাওঁ। কাৰণ বহুত জাগাত বহুত বিভিন্ন ধৰণে বেলেগ -বেলেগ ডেক'ৰেট কৰে ধুনীয়াকে সজাই লাইত চাইত দিয়ে ত চবজাগাৰে পেন্ডেল বোৰ চাই মোৰ বেছি ভাল লাগে ত সেই কাৰণে মই যিমান পাৰো এটা ৰাতি ভিতৰতেই পোৰাখিনি মানে গোটেইখিনি এ মোৰ ওচৰে-পাজৰে এলেকা গোটেইখিনি মই কভাৰ কৰো আৰু দুৰ্গা পুজা চাই কিনে।
তুমি দুৰ্গা পূজাটো তুমি কিয় মানে ভাল পোৱা মানে তুমি বেলেগ বেলেগ মানে ফেষ্টিভেলতকৈ তুমি দূৰ্গা পূজাতো কিয় বেছি ভাল লাগে তোমাক কোৱাচোন মোক?
সেইটো কাৰণ মানে অহ এটা মানে অহ ভাল লাগে কাৰণ ইয়াতে মানে পূজা কৰিব পাৰো আৰু বহুত আহ বিভিন্ন ধৰনৰ মানুহ বিলাকে পূজা কৰিবলৈ আহে নতুন- নতুন সাজ পাৰ পৰিধান কৰে। ত সেই বিলাক চাইকে মানে দুম আন
অ আচ্ছা- আচ্ছা সেইটো হয় কিন্তু
তুমি কিবা দুৰ্গা পূজাৰ
নাই নাই তেনেকে নাই নাই তেনেকে মই কোনো মানে সেনেকুৱাত ভাগ লৈ পোৱা নাই আজিলৈকে। কাৰণ মই মানে দুৰ্গা পুজাতো চাই ঘূৰি থাকো, ঘূৰি চাই ভাল পাওঁ। তো সেনেকে তেনেকে পাৰ্টিচিপেট কৰা আজিলৈকে হোৱা নাই। কোনো হেৰিত মই অংশগ্ৰহণ বা ভাগ লোৱা নাই। তো তেনেকে দুৰ্গা পূজাবোৰ চাইয়ে ভাল পাওঁ চাই ভাল লাগে দুৰ্গা পূজা খন ইমান ধুনীয়াকৈ ডেকৰেট কৰি গুৱা খনতো বাপৰেে কিমান ধুনীয়াকে সজায় ত' ক'ত আৰু ভাগ লোৱা যাব কাৰণ দুৰ্গা পুজাতেটো মানুহে নতুন কাপোৰ পিন্ধে খাই বৈ ঘুৰে ত' সেইবোৰতে ব্যস্ত হৈ থাকে ত মই তেনেকে সেইবোৰতে ব্যস্ত হৈ থাকো।
অ
তুমি আজি যে দেখিছা যে ইমান সোপাহ যে তুমি দুৰ্গা পুজা চালা তাৰে ভিতৰত তোমাৰ চবতকে বেছি আহ মানে ভাল লগা পেণ্ডেল কত আছিল কি জগাৰ আছিল বা কেনেকুৱা টাইপৰ থিমটো কি আছিল মানে কেনেকুৱা টাইপৰ থিম আছিলে তোমাৰ দুৰ্গা পূজা পেণ্ডেলৰ কোৱাচোন বাৰু?
ধৰা পেণ্ডেলটো ইমান ধুনীয়াকে সজায়, য'ত য'ত দুৰ্গা পুজা এটা হয় ইমান ধুনীয়াকে সজায়। তো মানে চব পেণ্ডেলে মানে এটাৰ ওপৰত এটা সজায় আৰু
অ হয়।
দুৰ্গা পূজাৰ শেষৰ দিনা তুমি কেনেকৈ দিনটো কটোৱা?
মই দুৰ্গা পূজাৰ টাইমখিনিত কেনেকে কটাও আৰু মই দুৰ্গা পূজাৰ টাইমখিনি দুৰ্গা পূজা চাই কিনে কটাও। পুৰা দিনে-ৰাতি দুৰ্গা পূজা ঘূৰো-ফুৰো কাৰণ দূৰ্গা পূজা বুলি ক'লেতো আৰু ঘৰত সোমাই থাকিলেতো নহয়। ত' সেইকেইদিনে টাইম দুৰ্গা পূজা, কাৰণ বছৰত আহ এবাৰে আহে ত সেইটো কাৰণে দ দুৰ্গা পূজা কেইদিন আৰু মই পুৰা ঘূৰি ফুৰিয়ে ভাল পাওঁ আৰু ঘূৰিয়েই থাকো ফুৰিয়ে থাকো তেনেকেই দিনবোৰ কটাওঁ আৰু দুূৰ্গা পূজা দুূৰ্গা পূজা কেইদিন।
অহ
বাকী তুমি দুৰ্গা পূজাত যে যোৱা যে তুমি কাৰ- কাৰ লগত যোৱা তুমি দুৰ্গা পূজা চাবলৈ অকলে কেতিয়াবা গৈছা?
মই দূৰ্গা পূজা চাবলৈ মোৰ ফেমিলিৰ লগত যাওঁ। ফ্ৰেণ্ডছৰ লগত যাওঁ
অহ। ক'ত মানে বেছিভাগ তুমি মানে বেছি তুমি কাৰ লগত যোৱা ফ্ৰেণ্ডৰ লগত যোৱা নে ফ্ৰেমেলিৰ লগত যোৱা নে না মানে কাৰ লগত?
মইতো বেছিভাগ ফেমিলিৰ লগত তে গৈ পাইছো। ফ্ৰেণ্ডছৰ লগত উম দুবাৰ মান গৈ পাইছো, কিন্তু এনে মই ফেমিলিৰ লগতে যাওঁ।
অ আচ্ছা-আচ্ছা। এইটো হয় ফেমিলিৰ লগত যায় ভাল লাগে দুৰ্গা পূজা। কাৰণ ফেমিলিৰ লগত খাই বেছি মজা আৰু
খিচাৰি খাই পাইছ নে নাই?
দূৰ্গা পূজাৰ খিচাৰি খাই পাইছো পাইছো, ভাল লাগে ধুনীয়া বনাই দেই একদম, ধুনীয়া লাগে।এইকেইদিন মানে দূৰ্গা পূজাৰ খিচাৰি
আৰু দুৰ্গা পূজাত নতুন কাপোৰ লোৱা নে নোলোৱা
দূৰ্গা পূজাত নতুন কাপোৰ লও লও।দূৰ্গা পূজাত‌ আৰু নতুন কাপোৰ নল'লে হব নেকি আৰু। লবই লাগিব। দূৰ্গা পূজাত নতুন কাপোৰ লও, পিন্ধো, পিন্ধিপিনে ঘূৰিব যাও ফটো চটো উঠো তো লোৱা যায় । নতুন নতুন বহুত কাপোৰ লোৱা যায় কব গলে। দুৰ্গা পূজাত তুমি লোৱা নে বাৰু কাপোৰ চাপোৰ দুূৰ্গা পূজা আহিলে?
অ অ ল ঔ অহ দুৰ্গা পু নচলে তো সেই চবে নতুন কাপোৰ ল, পিন্ধো, পিন্ধিকিনে মজাই বেলেগ।
তাকেই সেইটোও হয় দুৰ্গা পূজা এটা মানে, কি ক'ম দুৰ্গা পূজা বুলি গ'লে মানে চবৰে গা একদম নাচি যাই একদম দুৰ্গা পুজাত। মই-ই দুৰ্গা পূজা মোৰ মা পাপা পেৰেণ্ডছৰ লগত যাওঁ কেতিয়াবা ফ্ৰেণ্ডছৰ লগত যাওঁ। বেছিভাগ মোৰ দূৰ্গা পূজাততো ফ্ৰেণ্ডছৰ লগতে ঘূৰা যাই পুৰা ৰাতি ঘূৰি থাকি ভাল পাও দূৰ্গা পূজাত। মই ফ্ৰেণ্ডৰ লগত বেছিভাগ ফ ফ্ৰেণ্ডছৰ লগতে ঘুৰো মানে দুৰ্গা পূজাত। কেনেকে আৰু পুৰা ৰাতি আমাৰ পাৰ হৈ যায় দুৰ্গা পূজা চাই কিনে অ তেনেকে সেই কেইদিন যায় আৰু দিনটো মানে সেনেকে যায় আৰু আমাৰ।
অহ।
পিছে লাষ্ট টাইম লাষ্ট টাইম পিছে দূৰ্গা পূজা চবতে চাইছে গুৱাহাটীৰ চবতে চাইছিলা নে চব চোৱা নহল গুৱাহাটীৰ চব পেণ্ডেল চোৱা নহল নে কিছুমান থাকি গল চাবৰ কাৰণে নে চব পেণ্ডেলে চালা যোৱাবাৰ দুৰ্গা পূজা। অ' অ' ঠিক আছে দিয়া ঠিক আছে দিয়া বাৰু হ'ব ৰাখিছো আজিৰ কাৰণে। ঠিক আছে দিয়া অকে বাই বাই।